নমস্কাৰ এ সেই খেতি বাতি কৰি এতিয়া অকমান ৰাস্তা ঘাটে অকণ ওলাই আহিছো যি ৰ'দ দেখিচাই নহয়।
তাকেও টিকেট তিতা তাৰমানে টিকা ফটা ৰদ দিছে আৰু মানে কবলৈ ভাষা নাইকিয়া হৈছেগে
তাকেহে এতিয়া তোমালোকৰ খেতি বাতি কেনে চলি আছে বাৰু।
ফাটি গৈছেগে অহ কি খেতি বাতিৰ কথা ক'বানো
উম ঘৰৰ সকলোৱে ভাল নহয়।
উম ভাল ভাল ভাল তোমালোকৰ।
ভালেই
অহ উম ভাল ভাল বাকী মই। কথা কথা এটা ভাবি আছো যে এই গৰম আমাৰ খিন খিন আমাৰ তোমাৰ নিচিনা মোৰ নিচিনা এনেকুৱা পঁয়া লগা মানে পেপেৰা লগা মানুহকেইটা কাৰোবাৰ ইমান গৰম উঠিছে তালৈ এই চৰ্বি থকা এই পেটৈৱা নিচিনা মানুহ বিলাকৰ কেনেকুৱা লাগিব বাৰু মানে আমাৰ ঘৰৰ এই কাষৰ বমণি শইকীয়া আমাৰ এই পেটোৱা ই গৰমততো চাগে ইয়াৰ চৰ্বি ফাটি গৈছেগে।
হয় যেনেকে গাহৰি চৰ্বি ফাটি যায় তেনেধৰণে ইহঁতো চৰ্বি ফতি গৈছে কিন্তু মই কথা এটা হব গাহৰি খুৱাবলৈ যেনে ধৰণৰ মজা তেনেধৰণৰ এই এইজন ব্যক্তিকো খাবলৈ মজা লাগিব চাগে
হুয হেত এইবোৰ কথা নক'বা বাদ দিয়া বাকী মানে অহ তুমি কোৱাটো মিছা নহয় বাৰু কিন্তু ইয়াৰ মানে পেটটো তুমি দেখছানে নাই। ইয়াৰ গা মানে হাতৰ যি টা হাতৰ সেই গাহৰি হাত কেইটা নিচিনা হাত ভৰিকেইটাও গাহৰি নিচিনা। ইমান মানে শকত মানুহ কেনেকে হ'ব পাৰে মই তাকে ভাবি আছো আজি দিনটো মই শুই শুই শুই শুই মানে তাকে ভাবি আছো কেনেকে ইমান শকত হ'লি কি কি খায় ইমান আৰু তুমিতো জানাই ৰাতিপুৱা শুই উঠি একাহি ভাত আবেলি দুপৰীয়া একাহি ভাত আবেলি এক কি ভাত আৰু গ ধূলি লোকে গধূলি সময়ত মানুহে এ মানে কমকে ত কম পৰিমৰিমানৰ কিবা এটা লঘু আহাৰ গ্ৰহণ কৰে আৰু সি তেতিয়াও মানে এচৰীয়া ভাত লৈ বহে
হয় তেওঁ যদি পেটৰ এক শতাংশ আমাক দি দিয়ে তেতিয়া হলে হলে আমাৰ পেট সাত কিলোমিটাৰ মান দি ঘল হ'ব
তাকে হয় হয় তুমি কোৱাবিলাকো সচা উঠাই কাৰণ ই মানুহতটো মানে খোৱাৰ ক্ষেত্ৰত আৰু তাৰ ক্ষেত্ৰত চাবলৈ গলে আমাৰ ককা আইতাও ভাত মানে এ তুঙৰি শইকীয়াও মানে মানে কম নহয় সুধা নহয়
হয় এতিয়া তুমি ৰাস্তালৈ অকমান ওলাই আহাচোন কি সুন্দৰ পৰিবেশ তৰা আকাশত কি ধুনীয়াকৈ জিল মিলাই আছে আৰু বতৰটো আজি বৰষুণ দিয়াৰ নিচিনা কৰিছে
শুৱনি হৈছে মনোমোহা হৈছে যিহেতু আকাশত আজি দেখিবলৈ পাইছো চাৰিওফালে হেল্ল মানে বিজুলী মৰাৰ নিচিনা নিচিনা বিজুলী মোৰ নিচিনা মানে খৰ মাৰি আছে পুৰা কাইলেতো ৰ'দ ভালে খিনি দিব মইতো ধৰিব পাইছো বাও
হয় আৰু যিহেতু যি উষ্ণতা বাঢ়িছে তাৰ ফলত খেতি কৰিবৰ বাবে মানুহৰ বহুত অসুবিধা হৈছে যদি বৰষুণ এজাক দিলেহেতেন তেন্তে বহুত সুবিধা হ'লহেতেন
হয় হয় হয় ময়ও ভাবো সেইটো কথা উম বাকী কাইলৈ নহ'লে কৰ'ৰবাত ওলাই যাওঁ ব'লা
যাব পাৰি বাৰু কিন্তু এতিয়া খেতিৰ ক্ষেত্ৰত লাগি আছো কাৰণে অকমান অসুবিধাও হ'ব কিন্তু তাৰে মাজতে এপাক যাম বাৰু
হয় হয় হয়
এতিয়া তুমি কথা এটা চাবা অ মানুহে ইমান কষ্ট কৰি আমাৰ এতিয়া খেতি বাতি কৰি আছে আৰু সন্ধিয়া সময়ত তেওঁলোকেটো ভাবে আহ খেতি বাতি কৰিছো ইমান গৰমত আহি পেলাই সুন্দৰ ভাৱে অহ ফেনৰ বতাহত অকমান বহো কিন্তু কাৰেণ্টটো কাটি থৈ থৈ দিয়ে
হয় বিদ্যুতৰ যিহে সমস্যা হৈছে, আৰু সেই বিদ্যুত বিভাগৰ মানুহকেইটাই হলে বহুত আৰামেৰে নিজৰ মানে জীৱনতটো জীয়াই আছে কিন্তু আমাৰ সাধাৰণ মানুহ বিলাকৰ মানে এনেকো ৱা অৱস্থা হৈছে পানীত হাঁহ নচৰা নিচিনা অৱস্থা হৈছোগে
হয় তেনেকে কোৱাটো এটা এ ভাল বুলি নাভাবো কিয়নো যিটো যন্ত্ৰৰ সহায়ত আমাৰ বিদ্যুত দিয়ে সেই যন্ত্ৰটো গৰমৰ বাবত গৰম হৈ যায় তাৰ ফলত সিহঁতে পানী দি থাকিবলগীয়া হয় মই সিদিনা এখন এটা আহ অ ভিডিঅ' পাইছিল সেই ভিডিঅ'টোত তেওঁলোকে যিটো জেনেৰেটৰ সেইটো জেনেৰেটৰ তেওঁলোকে পানী মাৰি থাকিবলগীয়া হৈছে কিয়নো যি উষ্ণতা বাঢ়িছে তাৰ ফলত সেইটো প্ৰায় গৰম হৈ উতলি গৈছে সেইবাবে
হয় হয় হয় আৰু মানে এনেকোৱা এনেকোৱা গৰমত মানে হয় হয় হয় আৰু এনেকোৱা গৰমত মানে এইকেইদিন সকাম চকামবিলাক মানুহৰ ঘৰত সকাম চকাম বিয়া সকাম এইবিলাক মানে অলপ বেছি হৈছে আৰু মই ভাবো এনেকোৱা গৰমত মানে ধৰক যিটো প্ৰসাদ হয় সেই প্ৰসাদটো খালে মানুহৰ মানে অলপ স্বাস্থ্যৰ মানে অলপ হানিকাৰক হ'ব পাৰে স্বা সেইটো কাৰণে যিহেতু গৰমৰ তাপমাত্ৰা বেছি আৰু এই গৰমৰ দিনত মানে ঠাণ্ডা জাতীয় বস্তুবিলাক যেনেকি অ আম খাব লাগে অলপমান তিয়হ যেনেকোৱা এনেকোৱা ফল ফল মূল জাতীয় বস্তুবিলাক হয়তো মোৰ মতে পইতা ভাত খাব লাগে নহলে এ অলপমান ভাল বস্তু বস্তুবিলাক ধৰণৰ যেনকে মছলা পাতি আদি ব্যৱহাৰ নকৰাকে বা দোকানত পোৱা এইবিলাক কিছুমান ৰঙীন এইবোৰ যোনবিলাকে শৰীৰৰ বাবে হানিকাৰক এনেকুৱাবিলাক নাখালে মই ভাল ভাল বুলি ভাবোঁ
হয় কিয়নো এইবোৰ যেতিয়া আমি গ্ৰহণ কৰো তেন্তে আমাৰ গেছ হয় এইব আমি যিমান পাৰো ভাল বস্তুবোৰ খাবলৈ চেষ্টা কৰিব লাগে- কিয়নো সেইখিনি খালে আমাৰ গাটো শিতল পৰি থাকিব এতিয়া মই যিহেতু ৰাতি- ৰাতিপুৱা আহ- অ খেতিলে গৈছিলোঁ এতিয়া আহি পেলাই সুন্দৰ ভাৱে পইতা ভাত অকমান খাই দিলো এতিয়া গাত- টো অকমান শীতল শীতল ভাৱতটো লাগি আছে- এনেধৰণে পথাৰত পইতা ভাতটোৱে মই বৰ ভাল উপযোগী খাদ্য বুলি ভাবোঁ -
হয় হয় আৰু এতিয়া মানে মই কি হ'ল দিনত মানে ভাত খালোঁ এনেকে ধৰা তোমাৰ ঘৰতে- আছিলে ভাতকৰেলা ভাতকেৰেলা ঘৰতে খেতি দেউতাই কৰিছিলে- আৰু মানে দিনে ৰাতি অকল ভাত কেৰেলা বুলি- কলেও বেয়া নহয় দালিত দিব ভাতকেৰেলা ভাজিত দিব ভাতকৰেলা আকৌ ভাতকেৰেলা আলু- আৰু লগত পিটিকি প পিটিকি কৰো পিটিকি পেলাই পিটিকা বনাব- সেইটো কাৰণে মানে এতিয়া ৰা তি আহাৰৰ কাৰণে বাানে আপোনাৰ জনমতি শাক যেনে ধৰ জনমতী শাক চিনি পায় চাগে- কচু কচু কণবলাহী আৰু আপোনাৰ মছন্দৰী- নাই এনেকুৱা জাতীয় বস্তু কিছুমান মানে এতিয়া এটা এটাই মানে আহাৰ হ'ব স অকলে ভাজি হ'ব- মানে জনমতি শাকৰ ভাজি আৰু এই ভাজিৰে যেতিয়া ভাতকেইটা- হয়তো তেতিয়া পেটতটো বহুত শীতল পৰিব দিনটোৰ ভাগৰ জগৰ বিলাকৰ পৰা অলপমান ৰক্ষা পৰিব-
হয় এনেকুৱা খাদ্য খাব লাগে কিয়নো আপুনি যদি মাংস বা তেনে- তেনে ধৰণৰ মছলাজাতীয় সামগ্ৰী খায় তেন্তে এই গৰমত আপোনাৰ বেমাৰত পৰাটো স্বাভাৱিক- সেইবাবে আমি যিমান পাৰোঁ তেনেকে সাৰ নিদিয়া শাক পাচলি- আৰু যেনে ধৰণৰ ঢেকীয়া তেনেধৰণৰ সমগ্ৰা- বা শাক পাচলি বা তেনেধৰণৰ ফল মূলো আমি গ্ৰহণ কৰিব লাগে- কিয়নো যি গৰমত আমাক প্ৰকৃতিৰে প্ৰদান কৰা ফল মূল তেনেধৰণৰ- আহ সেই ফল মূলবোৰ- খালে আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত উপযোগী হয় এতিয়া আপুনি চাব পাৰে- আম- আম আমাৰ এতিয়া স্বাস্থ্যৰ কাৰণে বহুত উপযোগী আৰু এইটো গৰমত খালে আমাৰ- দেহটোও শীতল পৰি থাকে-
হয় হয় আৰু কথাটো হ'ল মানে কি হ'ল যিমানে- গৰম নহওক কিয় আমাৰ ঘৰৰ কাষৰে নাকচোৱা ইচ চালা এগ অকণমানি- পোৱালিটো ইমান কম বয়স কম বয়সত ইমান এগাল এগাল ভাত খায় আৰু- পইটা ভাত ছয়টা ভাত বুলি কথা নাই কি ৰাতিপুৱা মানে- কি ক'বলৈ গ'লে সঁচা কথা কবলৈ গ'লে ৰাতিপুৱা সোনকালে উঠিব- সোনকালে উঠি- উঠি পেলাই মানে প্ৰথমতে ধৰক ভাতৰ পৰাইহে আৰম্ভণি কৰিব দিনৰ কাৰণে- আৰু ইমান মচলা জাতীয় বস্তুৰ পৰা আদি কৰি মানে- মাহঁতক এনেকুৱাকে কয় মা মই জ্বলা নাখাওঁ- কিন্তু সি পিছতকে জ্বলা দিয়া ভাগো খাব আকৌ নিদিয়া ভাগো খাব- সি তেনেকুৱা প্ৰকৃতিৰ মানুহ বিলাকৰ পৰা মই মানে অলপ দূৰত থাকোঁ - আৰু ৰাস্তাত মানে এজোপা বগৰী বা এজোপা মধুৰিয়াম বা কিবা ফল মূলৰ গছ দেখিলে হয়- টো সি চাই- ওপৰত বা তাৰ বাহন খনৰ ওপৰত উ পেলাই ধ শাকুটিয়াই শাকুটিয়াই বা গছজোপা জোকাৰি হ'লেও পাৰি খাব- নহলে মাকক ঘৰৰ পৰা চিঞৰি চিঞৰি মাতি আনি মাক- হতুৱাই পাৰি খাব আৰু তাৰ মনে মনে লোকৰ ঘৰৰ পৰা এনেকে বস্তু পাৰি খোৱাৰ স্বভাৱতো বহুত আছে- আগৰ পৰা হয়তো আপুনি সেইটো দেখিয়ে আহিছে ইয়াৰ কিছুমান স্বভাৱ-
সৰু সৰু ল'ৰা ছোৱালীয়ে ইমান খাদ্য বা তেনে ধৰণৰ বস্তু খোৱাতটো ইমান উপযোগী নহয়- কিয়নো সৰু ল'ৰা ছোৱালীৰ এ সেই তেনেধৰণৰ বস্তু বা- পচাব নোৱাৰি সেইবাবে যিমান পাৰে কমকৈ খাবলৈ চেষ্টা কৰিব লাগে- বয়স অনুসৰি খাব লাগে- তে কিয়নো আপুনি চক আ আপোনাৰ যদি উঠৰ বছৰ হয় আপুনি যদি অ নহয় আপোনাৰ যি দহ বাৰ বছৰ হয় আপুনি পঁচিছ ছাব্বিছ বছৰীয়া এজন যুৱকৰ সমান খাদ খাদ্য গ্ৰহণ কৰে তেন্তে আপোনাৰ পেটটোত যি এচিড থাকে সেই এচিডে সেই খাদ্যখিনি পচাব নোৱাৰে। তাৰ ফলত বহুতো বেমাৰ আজাৰো হয় সেইবাবে যিমান পাৰে নিজৰ কন ক্ষমতাৰ হিচাপে খাব লাগে বয়স অনুসৰি খাব লাগে। তাতকৈ অধিক খাদ্য সেৱন কৰাটো স্বাস্থ্যৰ কাৰণে প্ৰায় হানিকাৰক
হয় হয় মই এটা কথা ক'ব বিচাৰো যে কি মানে আপোনাৰ শৰীৰটোৱে যিমানখিনি প্ৰটিন বা যিমান খিনি আপোনাৰ শৰীৰটোৰ কাৰণে শক্তি দৰকাৰ সিমানটো শক্তি সামৰ্থ কৰি হে আপুনি খাদ্য গ্ৰহণ কৰিব লাগে হয়তো ভোকাটোৰ বা এজন খকুৱা ব্যক্ত- ক্তিগতে মানে সকলো সময়তে মানে ইটোৰ পিছত সিটো বস্তু আৰু তেখেতৰ মানে স্বাস্থ্য ইমান ইমানে বৃদ্ধি হৈছে সিমানটো বয়সত হয়তো মই ইমান ডাঙৰ নাছিলো। আৰু ইমান মানে মা হতেও এইটোৰ প্ৰতি অলপ সযেতন হব লাগে কিয়নো যেতিয়া তেখেতৰ ডাঙৰ হোৱাৰ পিছত যেতিয়া হয়তো কিছুমান চৰকাৰী চাকৰি বা যেনেকৈ আৰক্ষী বিষয়া হওক বা আপোনাৰ এনেকুৱা প্ৰকৃতিক ৰক্ষ সুৰক্ষা বাহিনীৰ ফালৰ পৰাই হওক বা আপোনাৰ আমাৰ সৈনিক বিলাকৰ নিচিনাই হওঁক এনেকুৱা কিছুমান চাকৰি বা সুবিধাৰ ক্ষেত্ৰত হয়- টো অ বহুতখিনি সমস্যাৰ সৃষ্টি হ'ব আৰু বৈবাহিক জীৱনৰ ফলতো হয়তো তেখেতৰ যেনে মা পংকজ ভূঞা ডাঙৰীয়া আপুনি চিনি পায়েই চাগে তেখেতৰো পুত্ৰ আছে এনেকে নৱপল্লভ ভূঞা তেখেতৰ সমান জনী স্বাস্থ্য হয় হয়তো আপোনাৰ বিয়াৰ কাৰণে উপযোগী। এই ছোৱালী পোৱাটো হয়তো টান হ'ব কিন্তু নৱপল্লৱ ভূঞাৰ হয়তো পৰিয়ালটো পল্লৱ আৰ্থিকভাৱে সবল আৰু বহুত এ মানে ধপ ধনী ঘৰৰে লোক সেইটো কাৰণে হয়তো ছোৱালী পাব কিন্তু এতিয়া না কুচুৰা বুলি ক'বলৈ এতিয়া একো নাই নিজৰ বুলি ট্ৰেক্টৰখন আছিল সেইখনো মানে ভায়েকে লৈ লৈ ললে সেইটোৱে সেইটো কাৰণে মানে সিহঁতৰ এতিয়া কোনো উপায় নাই হয়তো ধনী বুলিও বা পইচ- চা আছে বুলিও কোনেও নিজৰ জীয়েকজনী বা ছোৱালীজনী কোনেও গতাই নিদিয়ে বা অ স্বাস্থ্যটোও ভাল হ'ল বুলি বা তেওঁ কিবা এটা ভাল চাকৰি কৰে বুলিও তেখেতলে কোনো ছোৱালী দিব সেইকাৰণে মই ভাবো অলপ মানে শৰীৰটোৰ প্ৰতি যতন লব লাগে যিহেতু সময় তীব্ৰ গতিত গৈ থাকে নিজৰ অলপ স্বাস্থ্যৰ প্ৰতি খেয়াল ৰাখ- শিকিব লাগে। হয় শুনিছেনে হয়।
তেনে ৰয়েত যিমান অধিক মাত্ৰাত খাদ্য গ্ৰহণ কৰিব নালাগে আৰু তেওঁ যেতিয়া ডাঙৰ হ'ব তেওঁ তেতিয়া নিজে উপলব্ধি কৰিব যে মই সৰুতে জোখৰ কৈ বেছি পৰিমাণে
নিজতকৈ অধিক খাদ্য গ্ৰহণ কৰাৰ বাবে মোৰ এই পৰিস্থিতি হ'ল। তেওঁ সেইবাবত আহ খুবেই দুখিত হ'ব সেইবাবে এতিয়াৰ পৰা তেওঁ যিমান পাৰে চেষ্ট- ষ্টা কৰিব লাগে যে মই নিজৰ মাত্ৰাত খাম। সেইটো আপোনাৰ মাক বাপেকেও শিকাব লাগে কিয়নো অধিক মাত্ৰাত খাদ্য গ্ৰহণ কৰিলে চা- স্বাস্থ্যৰ কাৰণেও অতিকেহান হানি হ'ব আৰু এতিয়া আমি যিহেতু খেতি কৰ- কৰি আছোঁ খেতি কৰি থাকোঁ তেনেও আমি সিমানটো মাত্ৰাত এ খাদ্য গ্ৰহণ কৰা নাই। আমি যিমানটো খাব পাৰোঁ বা যিমানটো আমাৰ শৰীৰত দৰকাৰ সিমান- খাদ্যহে আমি গ্ৰহণ কৰিছোঁ আৰু যি গৰম পৰিছ- যে আমি সেইটো তুলনাত আমি পানী অত্যাধিক খাব লাগে। পানীটোৱে আমাৰ কি হয় এতিয়া শৰীৰটো বহুতো শক্তি দিয়ে।
হয় আৰু এই ক্ষেত্ৰত মানে তেখেতৰ মাতৃ ৰাচনা হাজৰিকা তেখেতো মানে কোনো কা সেই কাৰণে মানে কম নহয় তেখেতেওঁ মানে খোৱা বোৱাৰ প্ৰতি বহুত যত্ন লয়। আৰু তেখেতৰওঁ মানে স্বাস্থ্য আপুনি। দেখিবলৈ পাইছা চাগে কিমান শকত আপদত এজনী মানে এজনী মাইকী মানুহৰ যিটো। শৰীৰৰ গঠন তেখেতৰ আচলতে শৰীৰৰ গঠনটো মাইকী মানুহৰ নিচিনা নহয় মানে তেখেত এজন। পুৰুষৰ নিচিনা সবল আৰু বহুত এজনী। প্ৰকাণ্ড মহিলা কিয়নো তেখেতেওঁ মানে ৰাতিপুৱা শুই উঠি প্ৰথওঁতে ভাতেই গ্ৰহণ কৰে দুপৰীয়া এসাঁজ। ভাত আবেলি এসাঁজ ভাত আৰু ৰাতি। ৰাতি মানে তেখেতলোকে বহুত মানে লাগিলে নিমখেই হওঁক বা তেল দিয়েই হওঁক তেখেতলোকে মানে। এনেই খাই দিব পাৰি ইমানে ইমানে মানে তেখেতলোকৰ খোৱাৰ প্ৰতি মানে আগ্ৰহী সক্ষমতা আছে খাব পৰাকে।
হয় এতিয়া আমি। সেই গৰমৰ প্ৰতি লক্ষ্য ৰাখি এটা বনভোজ পাতিম বুলি ভাবিছোঁ। আহ চাৰিজন নে পাঁচ জন মান মানুহ। উম দুখন মটৰ চাইকেলসহ।
হয় হয় আমি মানে এনেকে নদীৰ পাৰত গৈ লগে ভাগে এসাঁজ। খাব পাৰিলে অতিকে আনন্দিত হ'ম। কিয়নো এনেকুৱা বনভোজত লগৰবিলাকৰ লগত খোৱা সোৱাদেই বেলেগ।
হয় আমি এ দৌপাং বাছে চালে যাম আৰু তাৰ যি মন । নোহোৱা পৰিৱেশ পাহাৰৰ কাষত আৰু তাত এখন নদীওঁ আছে। সেই সুন্দৰ পৰিৱেশত আমি যিটো বনভোজ কাম খুবেই আনন্দিত লাগিব।
মই ভাবোঁ এনেকুৱা বনভোজবিলাক মানে হয়তো বেলেগতকৈ বেছি লগৰ যোনবিলাক সহপাঠী। সেই হওঁক বা লগৰ। ভাতৃ হওঁক এনেকুৱাবিলাকৰ লগত খাই। অতিকে আনন্দিত আনন্দিত পোৱা যায়।
হয়।
হয় হয় হয় আৰু মানে মই ভাবোঁ মানে কি এইবিলাক। সময়ত মানে। আহ আপোনাৰ ধৰক কিছুমান নিজৰ জোখত থাকি পেলাই নিজৰ পৰিচয়। তাৰ মানে কাৰ্যবিলাক কৰিব লাগে।
হয়। এতিয়া আপুনি চাব পাৰে প পৰিৱেশৰ। অ যি দুৰ্ঘটনা ঘটিছে যি এতিয়া আপুনি গৰম চাব পাৰে। আমি প্ৰায় গছ গছনি। কাটি দিয়াৰ ফলতে আপুনি এতিয়া চাব পাৰে এতিয়া আমি মই অথনি কাৰে বিদ্যুৎ। বিদ্যুত বিষয়ে কৈ আছিলোঁ এতিয়া আপুনি চাব পাৰে। আগৰ দিনা আমাৰ ককাহঁতৰ দিনত এ বিদ্যুত নথকাকৈ তেওঁলোকে গছৰ তলত বহি। ব বতাৰ বতাহতে তেওঁলোকে জিৰাব পাৰিছিল কিন্তু আজিকালি। আপুনি চাব পাৰে তেনেধৰণৰ। সময় নাই এতিয়া আপুনি চাব পাৰে গছ। গছ গছনি তেনেধৰণৰ নায়েই প্ৰায়।
হয় হয় আৰু এটা কথা হ'ল যে কি আজিকালি মানে ল'ৰা ছোৱালী বিলাক সৰুৰ পৰা মানে বিদ্যুৎ। আহিলাৰ সহায়ত ডাঙৰ হোৱা ল'ৰা ছোৱালী আৰু হয় আগৰ যুগৰ কথা কলে এতিয়া ভুল হ'ব । কিয়নো আগৰ দিনৰ যোনবোৰ মানুহ আছিল বা ককা আইতা আমাৰ আজু ককাহত। তেখেতলোক মানে বহুত শাৰীৰিক বা বা মানসিকভাৱে বহুত সবল আছিল তেখেতলোকে হয়তো যিকোনো। পৰিস্থিতিত নিজকে ঢাল খুৱাই সেই পৰি তাৰমানে পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিছিলে কিন্তু আজিকালি। আজিকালি যোনবিলাক ল'ৰা ছোৱালী শিশু হয় সেইবিলাকে হয়তো পৰিস্থিতিৰ সাপেক্ষে নিজেই । ত আগুৱাই যাবলৈ অলপ ভয় কৰে আৰু আমিও।
আপুনি যিমান পাৰে। মোকো অকণমান ক'বৰ বাবে দিব কিয়নো মই প্ৰায় ক'বলৈই পোৱা।
হয় হয় হয় হয় গম পাইছোঁ বুজিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত মানে আপোনাৰ কথাটো হ'ল কি যিহেতু আমি অলপ আমি বনভোজৰ কথা পাতি আছিলোঁ যিহেতু আমি কাইলে ম পৰহিলে মানহে আমি এটা বনভোজা আয়োজন কৰিম আৰু আমি হয়তো তাটো আৰু মানে কি কি খাম ধৰক তেনেকুৱা জাতীয় কিছুমান বা মানে তাৰ তালিকা প্ৰস্তুত কৰাতো উচিত আছিলে যিহেতু আমাৰ বাকী সদস্যা বিলাক হিমাংচু ডাঙৰ ঙীয়া আমাৰ পেটোৱা আমাৰ পেটোৱা মানে আমাৰ নিচেই কাষৰে পেটোৱা দা মানে আমাৰ বমণি শইকীয়া আৰু তেখেতৰ মানে মাইকী সদৃশ মানে আহ মহিলা সদৃশ মানে তেখেতৰ ভাতৃ আমাৰ টুমণি মাইকী তেখেতকো আমি নিমন্ত্ৰণ জনাব গণিব যিহেতু আমাৰ মাজত গৌতম নাই সেয়েতো মানে তেখেতকো যোগাযোগ কৰিব লাগিব
হয় এতিয়া আমি আমাৰ বনভুজটি অকমান পিছুৱাম বুলি সিদ্ধান্ত কৰিছো কিয়নো আমাৰ যি এ ভোলেশ্বৰ ডাঙৰীয়া তেওঁৰ দাঁতৰ অসুখৰ বাবে তেওঁ আজি প্ৰায় হস্পিতালৰ পৰা আহিছেগৈ হৈ সেইবাবে আমি তেওঁৱে কাৰণ এই প্ৰগ্ৰেমটো উলিয়াইছিল সেইবাবে আমি যিমান পাৰোঁ চেষ্টা কৰিম তেওঁক ভাল হওক আৰু তেওঁৰসহ আমি একেলগে সেই বনভোজটো খাবলৈ যাম।
হয় হয় আপুনি ঠিকেই কৈছে কিয়নো আমি তেখেতে যিহেতু আমাৰ প্ৰথমতে কাণ চুৱাইছিল যে এই কথাষাৰ বনভোজতি খাবলৈ যাব আৰু তেখেত যদি আমাৰ লগত উপস্থিত নাথাকে তেখেতে হয়তো বহুত এ কষ্ট পাব আহ সেইকাৰণে হয়তো আমি তেখেতৰ উপ অনুপস্থিত আমি বনভোজটি আমি আয়োজন কৰিব নোৱাৰিম সেইটো কাৰণে আমি হিমাংশু বৰাক হিমাংশু বড়াক আমি আনৰ তাৰ মানে আমাৰ যি বনভোজ সেই বনভোজৰ কাৰণে তেখেত তেখেতক আমি ভালদৰে ক'ব লাগিব যে তেখেতৰ অনুপস্থিতিত আমি খাব নোৱাৰিম বা তেখেতক আমি অকণমান কাটোৰ অনুৰোধ কৰিব লাগিব যে তেখেতে আমাৰ লগত সহযোগ কৰে যিমান কষ্টত হ'লেও
ইমান পগলা যদিও আমি তেওঁৰ অ অনুপস্থিতি আমি সেই বনভূজতি আমি গ্ৰহণ কৰিব নোৱাৰিম
হয় হয় আৰু আমি খাদ্যৰ তালিকাত মানে তেখেতে খাব পৰাকে অলপ অ মানে কোমল ধৰক যেনেকে তেওঁ অলপ যিহেতু অলপ দাঁতৰ প্ৰব্লেম হয় দেন্তৰ সমস্যা হয় সেই কাৰণে হয়তো তেখেতৰ কাৰণে অলপ খাব পৰা ক্ষেত্র উপযোগীৰ কাৰণে খাদ্য আমি নিব লাগিব।
হয় এতিয়া আপোনালোকৰ ঘৰৰ সকলো সদস্য ভাল নহয়?
অ ভাল ভাল যিহেতু আমাৰ ঘৰতে এইকেইদিন অলপ আ আৰ্থিক অৱস্থা মানে গম পাই ঘৰৰ অলপ পৰিয়াল চলিবলে যিহেতু আমাৰ টকা পইচা লাগে। হয়তো টকা পইচাৰ ক্ষেত্ৰত মানে আমি অলপ দুৰ্বল হৈ আছো এইকেইদিন। অ আৰু সেই কথা আপোনালোকৰ ঘৰো চাগে অলপমান মই যিহেতু লোকৰ যি পিতৃ সেই পিতৃ হয়তো এইকেদিন কৰ্মত যোৱা নাই মই আজিও আপোনালোকৰ পিতৃক দেখিছোঁ ৰাস্তাত।
হয় তেওঁৰ আহ যি গৰম পৰিছে তাৰ গৰমৰ কাৰণে আমি তেওঁক কৰ্ম দক্ষতাত পঠিওৱা নাই। কিয়নো স্বাস্থ্য যেতিয়া ভালে থাকিব তেতিয়া। কৰ্ম চলি থাকিব আৰু স্বাস্থ্য যদি বেয়া হয় তেতিয়া কৰ্মতো কোনো ফালৰ পৰা নচলে। সেইবাবে আমি যিমান পাৰোঁ তেওঁৰ স্বাস্থ্যৰ দ্বাৰা যত্ন ল'বলৈ চেষ্টা কৰি আছোঁ।
হয় হয় হয় আৰু মানে ক'বলৈ হ'লে আপুনি অলপ
পেলাই আপুনি অকমান ছুটিকে কবলৈ চেষ্টা কৰিব
হয় হয় সেই কাৰণে হয়তো মানে অ কথাটো হ'ল এনেকুৱা আপুনিও অলপ আপোনালোকৰ ঘৰৰ যিহেতু পৰিস্থিতি অলপ বেয়া বা আপুনি অলপ ডাঙৰ হৈ আহিলে যিহেতু বুজা বঢ়া হ'ল সেইকাৰণে হয়তো আপুনি অলপ ঘৰত সহায় সহযোগিতা আগবঢ়াব লাগে
আৰু যি আমাৰ নামঘৰত এটা অনুষ্ঠানো পতা হৈছে সেই অনুষ্ঠানতো আমি প্ৰায় লাগি ভাগি দিবলগীয়া হৈছে কিয়নো দিনত আমাৰ ভাগৱত পতা হৈছে আৰু ৰাতিকৈ আমাৰ ভাওনা দুদিনীয়া কাৰ্যসূচী তাৰ বাবে আমি ঘৰে ঘৰে গৈ আহ পইচাও তুলিবলগীয়া হৈছে সেইবাবে আমাৰো অকনমান কষ্ট হৈছে
হয় হয় আপোনালোকৰ ধৰক এনেকে নিৰ্দিষ্ট কিবা মাছুল এনেকে ধাৰ্য কৰি দিয়া হৈছে নেকি বিয়ে এইটো দিব লাগিব বা ৰাইজক দিবই লাগিব যে বাধ্যতামূলক তেনেকুৱা ধৰণৰ কিবা আছে নেকি?
হয় তেনেধৰণৰ কোনো বাধ্যতামূলক নাই এ যাৰ যেনে ইচ্ছা তেনে দিব পাৰে কিয়নো এতিয়া খেতি বাতি চলি আছে কোনো এজন মানুহ এতিয়া আপুনি দাবী কৰি কয় পাঁচশ টকা আপুনি দিবই লাগিব তেন্তে তেওঁ এজন কৃষি শিল্পী ব্যক্তি কৃষিৰূপ ওপৰত নিৰ্ভৰ কৰা ব্যক্তি তেওঁলোকে এতিয়া কৃষিৰ ক্ষেত্ৰত নামিছে সেইবাবে সেই পাঁচশ টকা তেনেকে ধৰণে দিব নোৱাৰিব সেই বাবে কোনো ধৰণৰ দাবী বা আ তেনে ধৰণৰ ধৰণৰ মূল্য ৰখা হোৱা নাই এ তেওঁ যেনেনে ইচ্ছা তেনে পইচা দিয়াৰ এটা সিদ্ধান্ত কৰা হৈছে
হয় হয় এইটো এটা বহুত ভাল সিদ্ধান্ত কিয়নো সকলো মানুহৰে অৱস্থা পাতিবলাক একেই নহয় হয় হয়তটো কিছুমান অলপ দৰিদ্ৰৰ মাজত দৰিদ্ৰতাৰ মাজত থাকিবলগীয়া হয় হয়তো কিছুমান লোকৰ ঘৰৰ পৰিস্থিতি ভাল আৰু যোনবিলাকৰ ঘৰৰ পৰিস্থিতি ভাল সেইবিলাকে হয়তো নিজৰ মন খুলি কিছুমান অৱদান আগবঢ়াব পাৰিব আৰু দুখীয়া ঘৰৰ হয়তো কিছুমান অসুবিধা হ'ব পাৰে যিহেতু ঘৰত হয়তো দালি বা নিমখ তেনেকুৱা ধ লোন এনেকুৱা জাতীয় কিছুমান সামগ্ৰী দকাৰ হয় আৰু সেইবিলাকেই যনে কিনি দিব নোৱাৰে তেতিয়াহ'লে নামঘৰলে হয়তো বা এনেকুৱা এটা অনুষ্ঠান ল ইমান এটা ডাঙৰ পৰিমণৰ মাচুল দিয়াটো মানে কোনো সম্ভৱ নহয়
চকাৰ এটা আচ ব্যৱস্থাও লৈছে দালি আৰু ৰ চেনি নিমখ আহ দালি তেনে ধৰণৰ বস্তু আমাক অতি কম মূল্যতে প্ৰদান কৰিছে
হয় হয়
সেইবাবে আমি চৰকাৰৰ ওচৰত অতি কৃতজ্ঞ কিয়নো আহ খ খেতি খেতি বাতি আমাৰ প্ৰত্যেকটো মাহতে নাথাকে আমাৰ বাৰ মাহৰ মূৰত এমাহ আহে সেইবাবে এইটো যে আগতকৈ আমাক প্ৰদান কৰা হৈছে বাৰ মাহে আমাক প্ৰদান কৰিছে সেইবাবে আমি চিৰকৃতজ্ঞ চৰকাৰৰ ওচৰত
হয় চৰকাৰৰ শলাগ লবিয়াৰ লগবলগীয়া বহুত কাৰণ আছে কাৰণ চৰকাৰে আহ বহুত খিনি কৰিছে আমাৰ সাধাৰণ ৰাইজৰ কাৰণে কিন্তু মই এটা কথাত বেয়া পাইছো যে আমাৰ পিছফালৰ মেথাউৰিটো ছিগিলে অতদিনে তেখেতলোকে আমাৰ এই মেথাউৰিত টো নিৰ্মাণ কৰি দিব পৰা নাই যিহেতু জানেই এটা বানপানীত আমাৰ মেথাউৰীটো খহি পৰিলে আৰু গাঁৱৰ ৰাইজেও কোনো ক্ষেত্ৰত মানে এই ক্ষেত্ৰত মানে কোনো পদক্ষেপ হাত লোৱা নাই আৰু ময়ো মানে এনেকে কোনো ৰাইজক মানে এনেকে বুজা বঢ়াই আগবঢ়াই নিব পৰা নাই যিহেতু মই ইমান বয়সত এজন ডাঙৰ নহয় ৰাইজৰ তুলনাত
হয় তেনেধৰণে আমাৰ যি মঞ্চ তো সেইটো আমাৰ বনাই দিয়া হোৱা নাই কিয়নো আমাৰ মঞ্চটো বনাবৰ বাবে এজন এম এল এ আহিছিল তেওঁ আমাক পইচা দিয় আৰু কথা সিদ্ধান্ত কৰিছিল কিন্তুজি কে সেই মঞ্চটো সম্পূৰ্ণৰ বনা মই দেখা নাই কিয়নো তেওঁ যি পইচা দিম বুলি কৈছিল সেই পইচা আমাক সম্পূৰ্ণৰূপে দিয়া নাই আমি যিমানখিনি কৰিছো নামঘৰ মঞ্চ সেইবোৰ সকলোবোৰ আমি আমাৰ অসমৰ সংস্কৃতি তিৰ বিহুৰ যোগেদি আমি কৰিছো ৰাইজৰ সকলো সমাজৰ সকলো লোকে একগোট হৈ আমি হুচৰি গাই যি তাৰ পৰা পুজি পাওঁ তাৰ পৰা আমি নামঘৰটো অ নিৰ্মাণ কৰি ওৱাই দিলোংগৈ
হয় হয় আপোনালোকে এইটো বহুত ভাল কাম কৰে যে বহাগৰ বিহুটিত আমাৰ আপুৰুগীয়া বিহুটিত যে আপোনালোকে হুচৰি গাই বা ৰাতি দিন বিহু মাৰি কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই যে আপোনালোকে উম নামঘৰৰ কাৰণে ইমান এটা ডাঙৰ অৱদান আগবঢ়াই যিহেতু আপোনালোক নামঘৰটো আমাৰ অঞ্চলৰ অতিকে দেখনিয়াল এটা নামঘৰ আপোনালোকে কিমান কষ্ট কৰিছে ছিল মই জানো প্ৰথম আপোনালোকে মণিকূট লোৱা অৱস্থাত যিমানখিনি মাটি কাটি পথাৰৰ পৰা মাটি কাটি আনি নামঘৰত দি ৰংঘৰত না ৰং কৰাৰ পৰা আদি কৰি ঠাই মোচালৈ কে সকলোবোৰ ল'ৰা ছোৱালী গোট খাই কৰিছিল আৰু ৰাতি আপোনালোক সকলোৱে এটা এম এই সকলোৱে মিল পেলাই এটা ভোজ খাইছিল বা আহ আপোনালোকে কিছুমান সময় নিজৰ আনন্দৰ সময়খিনি উপভোগ কৰিছিল লগে ভাগে আৰু ইমান সুন্দৰভাৱে আপোনালোকে ভাগত পাতি বা ৰাতিলেলৈ আমাৰ ভাওনাত ভাওনাত আপুনিও অভিনয় কৰিছিল আৰু ময়ো অভিনয় কৰিছিলোঁ বহুত ভাল আছিলে আপোনালোকক সঁচাকে
হয় আৰু আমাৰ যি নাম ঘৰটো স টো নামঘৰ বনাবৰ বাবে কোনো নিৰ্দিষ্ট ব্যক্তিক আমি মাতি অনা হোৱা নাছিল যেনেধৰণৰ মিস্ত্ৰী তেনেধৰণৰ ব্যক্তিক মতা হোৱা নাছিল কিয়নো আমাৰ গাঁৱতে বহুতো মিস্ত্ৰী আছে আৰু তেনে তেনে ধৰণৰ বহুতো
উ
আ যি যোগালি আছে তেনেধৰণে আমি সকলোৱে মিলি জুলি গাঁৱৰ সকলো সদস্যই মিলি আহ একেলগে তাত মাতি পেলা সি নামঘৰটো প্ৰতিস্থাপন কৰিছে ছিলো আৰু তেনেধৰণে আমি মঞ্চতোও প্ৰতিস্থাপন কৰিছিলো সেইবাবে আমি এই গাঁৱৰ মানুহ খিনি শলাগ ল'বলগীয়া কিয়নো এনেধৰণৰ অনুষ্ঠানত তেওঁলোকে যোগদান কৰেই প্ৰায়
হয় হয় আপোনালোকৰ কিন্তু এইবাৰ ভাওনাখনো বহুত ধুনীয়া হৈছিলে যিহেতু আপোনালোকে পাতিছিলে দামোদৰ এইখন কি বা ভওনাখন কি নামটো ভালকে নাজানো মই কিন্তু যি কি হওক আমাৰ আ পেটুৱাৰ ককায়েক মানে আমাৰ বোৱণি শইকীয়াৰ ক কায়েক আমাৰ আহ মাইকী ধন বুলি কয় তাৰ যি বিপ্ৰদ দামোদৰ ভা ও লৈছিল আৰু আপুনি হয়তো জানে মৌ তাত এটা অসুৰৰ ভাও মানে দৈত তৰ ভাও তাত লৈছিলো বহুত এখন সুন্দৰ ভাওনা হৈছিল যিহে টো গোটেই গাঁওৰ ৰাইজৰ মিলা প্ৰীতিৰ মাজৰে আমাৰ ভাওনা হৈছিল
হয়
আৰু সেইখন ভাওনা আমি পাতিবৰ বাবে বহুতো কষ্টও হৈছিল কিয়নো আমাৰ সে কাৰণ সময়ত পুঁজিৰ অভাৱ হৈছিল আমি তাৰ বাবদ তাৰ প্ৰত্যেক ঘৰেই এ সামান্য মাচুল যেনে পাঁচশ টকা বাধ্যতামূলক সেই বাৰ ৰাখিবলগীয়া পৰিস্থিতি হৈছিল আৰু প্ৰায় যাৰ যাৰ ঘৰৰ যিমান মন যায় সিমান আ পুঁজি সিহঁতে প্ৰদান কৰিছিল হয় মই যিমান পাৰো সিমান আমাৰ নামঘৰ বা মঞ্চলৈ প্ৰদান কৰিবলৈ চেষ্টা কৰোঁ
হয় হয় হয় হয় এইটো আচলতে আপোনালোকৰ ৰাইজৰ ইমান খিনি মানে আ একতা আছে মই সেইয়ক লৈ বহুত আনন্দিত মানে।
হয় আপুনি এটা চাব পাৰে সকাম বা বিয়া এখন পাতিলেও ৰাইজৰ সকলো বোৰ মানুহে একেলগে লাগি দিয়ে এতিয়া আমাৰ ঘৰৰে কাষৰে এ মুণু ক নৰ বিয়া আছিল তাত আমাৰ গাঁৱৰ সকলো লৰা ছোৱালী যোনেই হওক আ মহিলা পুৰুষ তেওঁলোক সকলোৱে লাগি ভাগি দিছিল ল'ৰাবোৰে খৰি কটাত সহায় কৰিছিল মহিলাসকলে পাচলি কটাত সহায় কৰিছিল আৰু যিবোৰ যুৱক তেওঁলোকে খাদ্য প্ৰস্তুত বা অন্যান্য কামতো সহায় কৰিছিল এনেধৰণে আমাৰ গাঁৱৰ সকলোবোৰ